কি কৈছিলে?
অ, কিবা কপালত ফুটাৰ নিচিনা হৈছে মহে কামুৰিছে নেকি? অ মই তাকে ভাবি মই এই বাদ দে তাৰ পিছত মই সেইটোৱে ভাবি আছো আইনা এটা লাগে মোক মানে অলপ বিছ ইঞ্চি মান মানৰ কিন্তু বহুত দাম
অ ডাঙৰ মানে এনেকুৱা লাম্বা আইনাটো লাগে নেকি
মানে আ গদৰেজত যে আইনা বিলাক থাকে বিশ ইঞ্চি
এই সেইবিলাক আৰু ডাঙৰ এইবাৰ দাম ল'ব সেইবিলাক
সেইটোয়ে ন দামেই ল'ব এইবিলাক এক হাজাৰ মানতো ল'ব তিনিশয় নহয় এক হাজাৰ ক'বাত দেখি আছো তিনিশ
পাঁচশ নশ অ দেখা পাই আছো কিমানে চাৰ্চ কৰি আছো তাৰে আৰু বেছি ওপৰতে আছে দুই হেজাৰ চাৰি হাজাৰ
উম ঠিকে আছে দে
তাকেবা মই নিজে বনাও নেকি নাই মই কেনেকে বনাম
অলপ মাটি ল চেন সেইটো গৰম কৰি দে
অ কি এইটো গেম বুলি ভাবিছ নেকি
হা
গেম বুলি ভাবিছা মাইনগক্ৰাফট
গেমে হয় অলপ গৰম কৰি দে ফাইনেচত ৰাখি পেলাই অলপ গৰম কৰি দে গল দি পেলাই আজি ই গ'ল দিলেই হলদে এই মোৰ ইয়ালৈ সঁচাকে বেয়া লাগে কিন্তু দেই
চব কথা কৈছ কালিৰ মেটছটো নেকি না নকবি
আজি ঐ ষ্টাৰ্ট হ'বইতো মই লগাই থৈ দিছিলো টি ভিত
হয় নেকি কেইটা বাজিছে অ হ'বইচোন অ
তই চা তই কিনি থৈ দিছ তোৰ পাপাই কিনিছেনে তই কিনিছ চাবক্ৰিপশ্যন টো সঁচাই কছোন
পাপাই মোৰ তাত ইমান পইচা নাই
উম ধনী মানুহ ন
পাপাই ধৰিছে ম মানে বহুত বাৰ কৰি আছিল আৰু যে নাহে কিয় নাহে কিয় নাহে কিয় লাষ্টত কিবা এতিয়া যদিও পইচাটো দিছে ন এ অ কিবা আৰু পিছলৈকে হব অটমেটিক থাকে ন কিবা চিষ্টেমটো
কি মানে মই বুজি নাপালো
পেমেণ্ট টো কৰি দিলোঁ তাৰ পিছত নেক্স মান মানে এতিয়া কি কয় অ তিনি মাহৰ কাৰণে হ'ল তাৰপিছত তিনি মাহৰ পিছত আকৌ নিজে নিজে পেমেন্ট হৈ যাব সেইটো হ'লে টো বেয়া ন
হে
উম
ঐ তিনি মাহৰ অ সেইটো অটোপে হৈ
অ অটৌপে হৈছে অ সেইটোৱে ৱৰ্ড মোৰ শব্দটো আহে নাছিল মুখত
অ হয় হয় হয় হয় আমাৰ এইটো অটোপে লাগি আছিল মোৰ এইটো আমাৰ যে ফাইভাৰ আছে ন
অহ
মাৰ একাউণ্টত অটো'পে লাগিছিল কিন্তু মায়ে বন্ধ কৰি দিবলৈ কৈছিল মোক। মানে কেতিয়াবা মানে কেতিয়াবা একবাৰ কি হৈছিল মানে আমাৰ এইটো স্কুটিৰ যোনটো ই এম আই থাকে ই এম আইটো থৈ দিয়ে। সেইটো অটোপেড থাকে হয় নে নহয় কিন্তু ইয়াৰ ডিদ টো প্ৰথমতে আহি গ'ল আৰু হেয়াৰ মানে ইয়াৰ পৰা সাতশটা কাটি দিলে ত তাত সাতশ কম হৈ গ'ল এতিয়া তই যদি একদিনো লেট হয় ন তোৰ মানে ফাইন লয় মানে
উম, গম পাইছো অ',
ফাইন যায় এইবিলাকত সেইকাৰণে মায়ে এইবিলাক নিবিছা তাৰপিছত মায়ে মোক কয় কি এই তুমি এইটো মানে ম মইে মানে মোক মোক মানে মোক দিয়াচোন হাজাৰ এটা দিয়াচোন তেনেক কৈ আছিল মোক
হা
যে মই মাক এইটো ধাৰত দিছিলো বুলি পাবলৈ আছে এইটো কাৰণটো দিছিলো
হয়, হয় অ', বাকী মোৰ সাতচ টকাটো কি হ'ল? ত কি কৰিলো পাহৰি গলো
অ', সেইটোৱ এডমিশ্যন ল'ওতে গুচি গ'ল অ',
খোজা আছে এতিয়া অলপ
তাৰপিছত, তাৰপিছত মাৰ এহেজাৰতো তাত আছিল তাৰপিছত তাৰপিছত আৰু কি আৰু মায়ে কিবা এটা লৈছিল মোৰ বা আৰু ধাৰ লৈছিল সেইকেইটা নুঘুৰালেে কিন্তু এ, নোখোজো মই পাতে ভাল মাক ক'ম মই এতিয়া মা মোক তুমিয়ে ৰাতিপুৱা নুঠাবা অকল সেইটোৱে কমাতে আৰু আজি
অ', নহলে পইচাটো ঘূৰাই দিবা এেনেকাে কব
হয়। ঐ নহয় নহয় নহয় ৰ আজি ন মই শোৱাৰ আগত মই সদায় মই সদায় পাঁচাত শুই আছো ন আজি শোৱাৰ আগত মা উঠাম মা কেকুৱা লাগে মই আজি ক'ম কেনেকুৱা লাগে হা বেলেগক টোপনিব উঠালে হা পাচাত উঠে ক'ম কি ঐ, ঐ মোৰ মোক উঠাবা চাবা দছটাত যদি দছটাত উঠোৱা খালি পাঁচটাত আকৌ পানী ঢালি দিম তোমাৰ গাত
আৰে তাকি পানী মানী দি
টো অকল অকল উঠাইছোহে মানে লাহেকে কালি ডাইৰেক্ট পানী দিম
উ পানী মাৰি দি চ তাৰ পিছত তোক মাৰিব আহিব চেণ্ডেল দি
এই নেশ্যনেল এনথেম গাই আছে ৰ
অ
চোৱা নাই নেকি হ'ব দেৰিকে চালে হ'ব দে
অ',
এই ষ্টাৰ্ট হোৱা নাই এতিয়াও ষ্টাৰ্ট হবলৈ সময় আছে ন
অ', ইটানো আছে ইতিটো বেছ অ নহ নো পাচ মিনিট আছে
অনা
নহলে ন মাৰ ফোনটো নালাগে তোৰ পুৰণা ফোনটো নাই নেকি
নাই আমাৰ পুৰণা ফোনটো মানে ইটো ডাউনলোড নাই এপটো
এপটো কিয় লাগে অ', তইতো ধনী মানুহ নাইপথহে চা কিবা কিবি লিংক কিবা কিবি লিংক বিং আছেতো মোৰ তাত লাগে নেকি কলিংক
এ, এইটো চাই যে নাথাকে ন পটককে গুচি যায় ইমান হেং মাৰি থাকে
অ', এইটো হয়ে নাই, নাই, নাই ন
চাও ৰ একবাৰ
মইতো কৈ থাকম কি হৈ আছে কি হয় নাই তো টিভিত কিয় নলা টিভিত লগাবি
ন নাজাও ম অ', টিভিত মানে আমাৰ অ বহুত ব্লাৰ আহে ধৰিব নোৱাৰি, প্লে
এ-এটা ৰুমৰ পৰা সেইটো ৰুমত যাবলৈ একদম বহুত
কি জান? তই নিজে বহিলে গম পাবি আমাৰ আমি যোনটো টি ভিত যোনটো আছে ন! সেইটো বহুত ওপৰ হৈ গ'ল, আমি মানে গল দাঙি চাব লাগে আৰু
শুই চাবলৈ ভাল, মই মাটিত শুইয়ে চাই আছোঁ, এতিয়া মাটি পকাত
বা মাটিৰ পৰা হ'লেচোন আৰু দূৰ হৈ যাব। তই ভাব আমাৰ যে, মাজত চোফাটো আছে যে, মেকুৰী আমাৰ শুই আছিল, তাৰ পৰাহে ওচৰ হয়, কিন্তু তাত কোনে বহিব? কাৰণ ভৰি চৰি ৰাখিব নোৱাৰি, বেছিভাগ মইয়ে শুই থাকো আৰু
মই হোৱাহেঁতেন, মই হোৱাহেঁতেন যেন-যোনখন বিচনা আছে নহয়, এখন মাজত আনি পেলাই দুটা গাৰু পিছফালে দি পেলাই তেনেকে একদম কৰি চালোহেঁতেন, মই তেনেকুৱা কৰি চাওঁতো কেতিয়াবা। ফিলিম চালে যে, মায়ে মোক গালি পাৰে, মই মাক মই কওঁ কি নহয়, নহয় মই থৈ দিম, থৈ দিম। বিচনাখন একবাৰ নোথোৱাকে গুচি গৈছিলোঁ, আলহী গুচি আহিছিল মোক বেয়া গালি পাৰি মই তেনেকে বাচনটো মই বাচনটো তেনেকুৱাই কৰোঁ, কেতিয়াবা মানে মোৰ দেৰি হৈ যায় ন মই খোৱা হয় নহয়। মই কি মই বাচন ধুই থয় দিম ধুই থয় দিম। কিন্তু পাহৰি থাকো ৰিল চাই থাকোতে। চ'ব মানুহ কয় কি ইনে কোৱা ন। তুমি বাচনটো ধুই নিদিয়াৰ তাৰপাৰছত কয় অ' স তেনেকুৱা কাৰণে আজিকালি মই বাচনটো ধুই দিওঁ সদায়।
খোৱাৰ পিছতে ধুই দিয় চাগে।
মই আজিকালি, সেইকাৰণে বাচনটো মানে কাহীত নাখাওঁ, টো কি বুলি কয় বাতি এটাত খাই দিওঁ। মানে ডাঙৰ বাতি এটাত সেইটো মানে ধুই
দিবলৈ এলাহ লাগে, ধুবলৈ এলাহ লাগিলেহে। কি যে হ'ব, এই অলপমান আশালি থৈ দে আৰু হৈ গ'ল তাতে
আশালি নথওঁ মানে, ধোও কিন্তু এইটো সহজ মানে।
কাপটো এনে এনে মুচিতে হৈ গ'ল।
অ' স্কাইপ টো লৈ পেলায় এনেকে এনেক মাৰি দে হৈ গ'ল অলপ, অ' তোৰ কাহি হ'লে ওপৰতো ধুব লাগিব। তাৰ পিছত পিছফালটো ধুব লাগিব।
অ' চাইদৰ খিনি অ'
খিনিও এই বহুত দিগদাৰ আৰু
মোৰ পানীলে যিমান পাওঁ, মোক বাট যদি বাচন ধুব দিয়া, তেনে মোৰ কেচ নাই। মায়ে উঠি যাব নহ'লে হে।
এইটো ইংলিছত কম নহয়। চাৰি তাৰিখে আছে ন। এই ক'লা যাদু কৰে যে, দেখ
অ', অ'। অ', গম পাইছোঁ, ইচ ৰাম। অ', পাউদাৰ, চাউদাৰ
এই এইকেইদিন কিন্তু সঁচাকে এনেকুৱা লাগে কি এইটোতো সৰু মেটচহে, কালি যেনেকে মই কালি ৰাতি চাৰিটা বজাত মেটচটো যে মই ভাবিছিলোঁ, এ, এইটো সৰু মেথচ আছে নাচাওঁ যাহ, কিন্তু মোক তাৰপিছত ই ক'লে এই মই থাকিম তই চাই দে আৰু মই এই হ'বদে চাই দিওঁ আৰু। ৰাতিপুৱা তাৰিছত, অলপ তাৰিছত এই এইটো মই শুৱাই নাই উঠিবলে মই শুৱাই নাই ৰাতি উঠিবলে।
ৰিলে চাই আছিলি নিকি? নহয়, নহয় কিবা ওৱান থাৰ্টি মানত যে, আছিল
অ অ হোৱাই নাই শুইছিলোঁ নেকি নাজানো ম পাঁচ মিনিটৰ কাৰণে শুই পেলাই উঠি গৈছিলো তেনেকা নেকি।
উম কি যে হ'ব।
তই জাননে এটা কথা
নাজানো।
হা?
নাজানো।
চাৰিটা বজাত আজি যোনটো মেচ আছে ন সেইটো চাবলে আমি ইয়ালৈ যাম মইটো মেছেজ দিছো এইটোত চাচোন। হোৱাটছাপত এল ডি যে তাত যাম।
বলে যাই আছ বা ঐ কি ক কাৰ লগত?
এইটো বাছ কণ্ডাক্টৰটো।
অ বাপৰে বাপ।
কোন মান বাছ কণ্ডা
গম পাইছো দেই কাৰ কথা কৈ আছ। আহ গম পাইছো কোম্পানীটো।
তাৰ তাৰ বাছ কণ্ডাক্টৰ নামটো কেনেকে বা পৰিল, কিন্তু ভাল লাগে এইটো মানে আমাৰ
আৰে ৰ বাছ কণ্ডাক্টৰ বাদ দে, তই সঁচাকে চাইছ তাকো সেই ৰাতিখনত
এতিয়া ঘৰতে আছো তেতিয়া যাম ৰাতি যাম চাৰিটাত ওলাই দিবা
মানে কিয় চাহ জান সি মানে গৈ আছে হা সি মানে সিদিনা এই তোক কি বুলি কয় সিদিনা যে ৰাতি যে যোনটো মেচ হৈছিল যে মই বি আৰু যে যে
উম উম উম
সেই মেচ সি চাবলৈ গৈছিল তাৰপিছত কৈছে মজা লাগিল এনেকা এনেকা ত মই কৈছাগে হয় নেকি অ ঠিকে আছে তাৰপিছত সি কৈছে কি আজি ওলানা আজি ওলা না আৰু মানে পাভযোৰা কেনেকৈ মিলিছে পাপাইও আজি এক স্কুটিখন লৈ নগল পাভযোৰা মিলি গৈছে মানে
অ
নহ'লে মই নগ'লোহেতেন চলি আছে কাৰণে এটা যাম আৰু এতিয়া
বা তোৰ দিন বনি হ'ল আজি
দিন
উ কৈছো ন এই কিতাবা কিতাবা দিনটো একদম বনি যায় ক দিব একো দৰকাৰে নাই সেইটোয়ে তু আমাৰতো চবজিয়ে হ আন এক্সপেক্টেড হয় দেচোন সেইটো ক'ব নালাগে